অহ, উম শুনিছ? অহ, কি কৰি আছ?
এ আছিলো দেই এনেই, হ ওচৰৰ মানুহ এজনী আজি ঢুকালে মানে।
অঁ কেনেকে?
এ কি কবি আৰু আজি কালি চা জানই চোন বেমাৰ আজাৰ বোৰ। তেখেতৰ চুগাৰ, প্ৰেচাৰ আছিলে উম চুগাৰ প্ৰেছাৰ আছিলে। তাৰ পাছত মানে এতিয়া তেখেতৰ মানে অলপ বেমাৰ হৈ মাথা চাথা ঘূৰালে তাতে, দাঁত লাগি যায় বুলি কয় যে।
উম উম।
তেনেকুৱা কিবা এটা হ'ল, চবে মানে ঘৰৰ মানুহে নিজে যেই নিজ মৰজিত মানে ভাবিলে নিজে, সেইটো দুই দুদিন মানৰ আগৰ কথা আৰু মানে নিজে যে ভাবিলে যে লোক চুগাৰ চাগে আছিল যে চুগাৰ টো চাগে একে ল' হৈ গ'ল নীল হৈ গ'ল সেইটো কাৰণে মাথা ঘূৰাইছে বুলি ভাবিলে কিন্তু মানে তেখেতৰ চুগাৰ বেছি কাৰণে মাথা ঘূৰাইছিল। চবেই মানে নীল হৈ গ'ল বুলি ভাবি পেলাই মানে মিঠা-চিঠা খুৱাই দিলে। তাৰ পাছত যেতিয়া আকৌ ডক্টৰক দেখাইছে তেতিয়াও ভাল হোৱা নাই কাৰণে ডক্টৰক যেতিয়া, তাৰ পিছতহে ডক্টৰৰ ওচৰত নিছে মানে। যেতিয়া ড্ক্তৰৰ ওচৰত নিচছে যেতিয়া ডক ডক্টৰে কৈছে কি চুগাৰ বোলে পাঁচশ কিমান।
ৱ
ৰং ট্ৰিটমেণ্ট হোৱা নিচিনা হ'ল আৰু মানে চুগাৰ বহুত হোৱা আছিল কাৰণে তেখেতৰ মাথা ঘূৰাইছিল।
এয়া ফাৰ্ষ্টে ফাৰ্ষ্টটোয়ে দেখুৱাই ল'ব লাগে ন, কিহৰ কাৰণে আকৌ জি টি বস্তু। এই মানুহ বিলাকো নহয় আজি বোম মূৰ্খ হৈ আছে ন আজিকি যুগতো।
সেইটোৱেটো, নিজে মানে আলোচনা কৰি মেলি বুলি বা কমি গল চাগে সেইটো কাৰণে মিঠা খোৱাই দিও বুলি দিলে বেছি মানে যদি চাৰিশ পাঁচশ কাৰণে মা কথা ঘূৰাইছে।
উম অ গ লগতে খোৱাই দিছো যদি এনেও মাথা ঘোৰাাই আছে তাত যদি আকৌ যোনটো বস্তু বা। সুবিধা হৈছে সেইটো বস্তুৱে খুৱাই দিওঁ।
উম সেইটোয়ে ড। ডটৰক সমালোচনা কৰি ল'ব লাগিছিলে প্ৰথমতে প্ৰথমে যদি ড্টৰৰ ওচৰত গ'ল হয়। আচলতে সময় সুবিধা নিমিলিলে ন তাহাঁতে কেনেকে বচাও মানুহজনীক। বুলি ভাবি কৰিলে।
তাৰপিছত মানে কি নিব নাপালে তাৰপিছতে ঘৰতে ধুবাই থাকিলে।
নহয় তাৰ পাছত মানে যেতিয়া দেখিলে যে ভাল হোৱা নাই বুলি। তেতিয়া মানে হস্প। লৈ গ'ল তাৰ পিছত ডক্টৰে কৈছিল যে বোলা ৰং ট্ৰিটমেণ্ট হল বুলি বা। তেনেকে এনেকে ক'লেও তাৰ পিছত। ত এদিন থাকিলে দুদিন থাকিল নেকি। তাৰ পিছতে আজি ঢুকাই গ'ল। নাই পৰোহ ন। খন সুধি শুনিছিলো কথাটো হস্পিতেল নিয়া বুলি কালি দিনটো থাকি আজি ঢুকাই গ'ল আৰু। হে দেখে বাচি গল হয়। যদি ডটৰ লগতে যদি ডক্তৰৰ হেৰি পালে হয় মানে। তেনেহলে এতিয়া। দূৰ হ'ক। কাৰণে মানুহে বুলা ডক্টৰৰ ওচৰত নিয়ালেক কি হয় ঠিক নাই বুলি বোলা ঘৰতে কৰি চাও বুলি ভাবি কৰিলে। সেইটয়ে আৰু জলা জলিত যাব পা হয় ভালে আছিল। চিলে।
এ এনেকুৱা ক্ষেত্ৰতে ভাবো মই মোৰ হাতত যদি কিবা চুপাৰ পাৱাৰ থাকিলে হয় মান। মানুহ মানে বেমাৰ চেমাৰ বিবাক ম নিজে ঠিক কৰি দিব পাৰিলো হয়।
হয় দে এইবিলাক আৰু টিভিত দেখা। স আৰু। মানুহৰ ইমেজিনেশচন লাইফত দেখা। আহে আৰু।
সেইটোহে আমি সেই ইমেজিনেশচনটোত থাকিয়ে কিমান ভাল পাাম আকৌ।
কিন্তু।
উম।
সেইটয়ে আজি চুপাৰ পাৱাৰ যদি থাকিলে হওক সঁচাকে যদি মেজিক থাকিলে হয় মানুহৰ হাতত। লগতে লৈ যাও। পাৰিলে হয়
এ এইবিলাক চাই চাই মানে আমাৰ অভ্যাস হৈ গৈছে ন আমি এনেও বিশেষকে এইবিলাক মানে বেছি ৰহস্য জনক হিচাপে হৈ থাকে ন বস্তু যিবিলাক সেইবিলাক চাই ভাল পাওঁ আমি
আজিকালি ল'ৰা ছোৱালীয়ে নাচায়চোন দৰে মন চিন চেন
অ দৰিমনখনেইতো এইবিলাকত তাৰ যিবিলাক গেজেট আছে সেইবিলাক যদি মুঠ তাত থাকি
টুৱেণ্টি ছেকেণ্ড চেঞ্চুৰীৰ হয় দে কতো দিথক হ'ব আৰু এইবিলাক
সেই উৰিবলে কাৰণে আমি তেতিয়া বেম্বু কপ্তাৰখন ইউজ কৰো কৰিব পাৰিলো হয় হয়
অ সেইটোৱেতো সেইয়াই অ এনিৱেৰ দৰ্শন
অ বা বাহিৰত দেশ ছেশ ফুৰি আহিব পাৰিলো হয় কম কথা হ'ল হয়
সেইটোৱেটো
উম
এ আজিকালি আৰু কি কবি আৰু এতিয়া নহয় এইবোৰ হ'বগে সময়ত হ'বগে মানে এ আই জামানা আহিছে যিহেতু এ আই দিন আহিছে যিহেতু লাহে লাহে হ'বগে এইবোৰ
তথাপিও মানে দৰেমনখনত বহুত মানে এনেকোৱা ইমেজিনে্চনত থাকি ভাল পাওঁ যিহেতু আমি বহুত তেনেকোৱা বস্তু আছে ইমানো নহবগৈ চাগে যদি হয়ো উম এতিয়া তাৰ তাত থকা যদি কম্পিউটাৰ পেঞ্চিলে আমাৰ তাত থাকিলে হয় আমি কি কি কৰিব পাৰিলো হয় আকৌ যি পৰীক্ষাই আহে চবত একদম হান্ডেডৰ ভিতৰত হান যিমান মাৰ্ক্সৰ মানে আহে
অ কিন্তু লোকচানো হ'ল হয় মানুহৰ মানে আই কিও লেভেল টো কমি গ'ল হয় তেতিয়া
অ কমি গল হয় কিন্তু আৰু এয়া আমাৰ হেৰিটো দেখিছই নহয় যিটো বস্তু ইম্পৰ্টেণ সেইটোহে মাৰ্ক চ খিনিহে চাই অ মে তাৰ কৰে হয় নে নহয় সেইখিনি আমাৰ আহি গ'ল হয় কিন্তু উম এবা
সেইটোৱে
উম
এ এতিয়া ডৰিমন না আচল জীৱনতো নাই এতিয়া। আমাৰ হয়।
কিন্তু সেয়া সেইখনে মানে সেই সৰু কালৰ মানে চবতচে প্ৰিয় কাৰ্টুন বুলি ক'বলৈ গ'লে সেই
উম মই আজিও চাওঁ দেই সঁচা কথা। তাম চিন চিনচেন আৰু ডৰিমনয়ে চাওঁ বেছি, বেলেগ নাচাওঁ কিন্তু চিনচেন ডৰিমনে চাওঁ। ত চাগে মোক দেখিছ মই ভাত খালেও চিনচেন ডৰিমন চাইহে খাওঁ।
অ মই দেখিছোঁ, মই আজিকালি সেয়া এই ফেচবুক যেতিয়া চাই থাকো, তেতিয়া এটা এটা মুভি দি দি দিয়ে নহয়, মই একদম ফুল স্ক্ৰন কৰি পেলাই পুৰা সেইখন চাই থাকো। মই সঁচাকে ডৰিমনে মুভি কেইখন মানে বহুত ভাল পাওঁ চাই।
অ দমনৰৰ চিনেমা কেইখন চাই বৰ ভাল লাগে কিন্তু।
অ তাত মানে কি অকল বোলে ফানি তেনেকুৱা নহয়।
পুৰা মানে আচল জীৱনত অঁ, আচল জীৱনত হৈ থাকে। কাৰ নিচিনা তাহাঁত লোকে যায়। কৰ'বাত হয়তো মাক বাপেক ৰ মানে ফিউচাৰ পাষ্টত যাব। কিবা কৰিব অ মানে ভাল লাগে আৰু দেখি যিমান ধৰক কিবা জীৱ জন্তু বচোৱা আকৌ দেখা নহয়। উম।
সেইটো থকা হতি আমি আমাক আমাক যিহৰ মানে কুৱেশন পেপাৰখন লাগে আ ভৱিষ্যত গৈ পেলাই চাই আহিব পাৰিলো হয়, তাৰ পিছত পৰীক্ষা দিলো হয়।
অ হয় দে, সেইয়াই আৰু। লাহে লাহে আহিব ৰবটৰ দিন, কিন্তু মানুহ যেতিয়া আৰু বেমাৰী হৈ যাব, কাৰণ আগৰ দিনৰ মানুহে খৰি চৰি ফালি কৰি ভাত পানী বনাই
অ মানুহ বিলাক এনে আলেহুৱা হৈ গৈছে দিনক দিনে আৰু তেতিয়া বহুত বেছি এতিয়া যদি ষাঠী বছৰ যেন তেন আছে তেতিয়াা সেই ত্ৰিশ বছৰ মানহে লাষ্ট টিং কৰিব।
সেইটোৱে এতিয়া আগৰ দিনৰ মানুহে কথা এটা পাতিবলৈ কাৰণেও কাৰোবাৰ কাৰবাৰ ঘৰত যায়, আজিকালি ওচৰত হলেও শুনা পুনি কথাই মোবাইলত ফোনটো কৰিলে আৰু কথা পাতিলে হৈ গ'ল আগৰ দিনৰ মানুহে কিমান দূৰ দূৰ জেগা খোজ কাঢ়ি কাঢ়ি যায় গৰু গাড়ীত যায় ঘোৰা গাড়ত যাই আজিকালি আৰু পেট পেট্ৰল ডিজেল এইবোৰ গাড়ীতে যাব হ'ব আৰু
বহুত এনেওঁ সচাঁকে প্ৰকৃতিৰ মানে বহুত বেয়া লৈ লৈ গৈ আছে মানুহ বিলাকে নিজে আৰু সিহঁতে গম পায়ো কথাটো তথাপিও আজিলৈকে মানে বন্ধ কৰাৰ
উম সেইটোয়টো গছ গছনি কাটি কৰি পাহাৰবোৰৰ গছ গছনি কাটি বিল্ডিং বনাইছে আট্টালিকা বনাইছে বেয়া হৈছে। ছে কথাটো
সে আমাৰ তাত যদি যাদু থাকিলে হয় আমি গছ গছনি বঢ়াই দিলো হয় সবফালে চা
সেইটোৱেই তো
উম তেতিয়া পৰিৱেশ সুৰক্ষা হল হয় আকৌ ভূমিকম্প তুমি গম প এইবিলাকো মানে কমকে' হয় ন
উম আৰু আৰু হাতত যদি ঝাৰু থাকিলে হয় আমিতো উৰি উৰিয়ে চব কৰিলো হয় নহ। তেতিয়াতো তেতিয়াতো গাড়ী মটৰো কথা নাছিলে
উম আকৌ এইটো আমি যদি সময়তো বন্ধ কৰি থব পাৰিলো হক। অকনমান সময়ৰ কাৰণে
হয় দে
সময় পৰীক্ষা মানে হোৱা আগে আগে আমি যোনখিনি এ চাওঁ সেইখিনিয়েতো আহে পৰীক্ষাত হয়নে নহয় তেতিয়া যদি আমি সেইখিন সময় মানে অকন পঢ়িলো হয়ে বেছি সেইখিন সময় মানে অকণ বন্ হ'ব লাগিছে
সেইটোৱেতো
উম
এই গুৱাহাটীত বোলে জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিব
অ জাপানৰ প্ৰাইম মিনিষ্টাৰ আহিব
উম
এতিয়া দেখিছে নে নাই গুৱাহাটীৰ অৱস্থা কি কৰি আছে
অ জুবিন দাৰ যে ফটো খন যে মুচি দিছিলে আকৌ ছবি পৰা আকি
ছবিখনিছে ক'ত একে এক মুচি লৈ পাই সেইটোয়ে বোলে মুচিছোই লগে লগে কালাৰটো কৰিবলৈ কাৰণে তাৰপিছত লগে লগে তাত আৰু বনাই দিয়ক কিন্তু সেইটো কাম এতিয়া মানুহে কৰিব লগা হৈছে ন
সেইটোৱেইটো সেইটোৱেইটো এই যিমান নোৱাৰো মই এটা সত্য কথা কওঁনে আমাৰ অসমখন বৰ ভাল হয় মই মানিছো কিন্তু জাপানত এইবিলাক যে নলা বিলাক যে ড্ৰেইন বিলাক তাত মাছ ঘূৰে ইমান চাপ হাপানী আৰু এয়া জাপানৰ মানে পি এম জন আহি পেলাই যদি আমাৰ ইয়াত এনেকে দেখা পায় আমাৰ নলা নৰ্দমা বোৰ চব চাফা কৰিলেতো ভালেই চাফা কৰে যদি ভালে যদি তেনেকে যদি থাকে অকমান হলেও দেখা পায় বহুত মানে তেখেতে মানে মন টো মানে হাই বঞ্চিত হৈ যাব আৰু ইয়াৰ পৰা
হেই এতিয়া সেইকাৰণেতো সেই ৰাস্ত কাষে কাষে এতিয়াজনো গছটো ৰুলে হব
সেটোৱেটো ত আগতে ৰুব লাগিছিল
আগতে ৰুৱ লাগিছিল আৰু এইবিলাক কি মানুহক দেখাবলৈ কাৰণেহে কৰে নেকি কি সিহঁত কি নিজৰ সেইটোতটো জানিব লাগে ন
অ বেলেগ এখন মানে ঠাইৰ দেশৰ মানুহক দেখাবলৈ কাৰণে আমাৰ খিনি ভাল কৰিছে
উম এ লোকক দেখাবলৈ কাৰণে সেইটো লোকক দেখাবলৈ কাৰণে কাৰতকে টো আগতে আগৰ পৰাই থাকিব লাগিছিল তেতিয়া অকল সেই মানুহজনে দেখা দেখাটোৱে নহয় নহয় আমাৰ গোটেই পৰিৱেশটো বহুত ভাল হৈ থাকিলে হয়।
আপোনাৰ আমাৰ আমাৰ নদী বিলাক নদী বিলাকত কিমান লেতেৰা যাব জুত থৰ পেলাই।
আৰু যোনখিনি জেগাই এনেও চাফা কৰা চাফা কৰাব বৰ্তমান সেইখিনি জেগাৰ পৰা হে, হে জাপানৰ পৰা আমি ইচৰক ঘৰাব চাবিচোন ম যদি মিছ
অ', সেইটোতো হয়েই আৰু সেইফালে গাড়ী চাৰী বন্ধ কৰি ধৰিব মানুহ যাব নোৱাৰাকে, ময়ো এটা কম গাডী এনে কোনোবা যিমানে মৰ মিনিচ তা হক আমাৰ মই বাহিৰৰ কথাটো বাদ দিছো বাহিৰৰ খিনিক বাৰু সন্মানতো দিব লাগি অ', সেইটোয়ে ক'ব ওলাইছো বাহিৰৰ খিনি বাৰ বাদ দিছো বাহিৰ খিনিক সন্মান দিবই লাগিব। আলহী যিহেতু আমাৰ অসমৰ। কাৰণে তেখেতেতো ভাৰতৰ কোনো বেলেগ জেগাতো যাব পাৰিলে হয়। কিন্তু আমাৰ অসমৰ ভিতৰত আহিব বিচাৰিছে। ত' সেইটো কাৰণে ভাল পাইছোঁ, কিন্তু আমাৰ এইবোৰ এ এম এল এ, মিনিষ্টাৰবোৰ যেতিয়া অহা-যোৱা কৰিলে গাড়ী বন্ধ কৰি দিয়ে যে সেইটোক কিন্তু বৰ বেয়া পাওঁ। কাৰণ এম্বুলেন্ঞ্চ বোৰ যাবলৈ কাৰণে লাগে ন' অ', সেইটোয়ে কিন্তু বাহিৰৰ দেশত সেইটো নহয় দেই, বাহিৰৰ দেশত কিন্তু এ মানে ভি আই মানুহবোৰে ৰখি যায়
অ ৰখি যায়, টাইন হেৰি বহুত মানে দয়াৱান অ', মানুহবিলাক, বিশেষকে মই জাপানৰ মানুহবিলাক, এতিয়া মই চবতে ব্লগতে এতিয়া ইমান ইউটিউবাৰ যায় নত তাত ব্ল'গতে লগতে দেখি থাকো বহুত কাইণ্ড।
আৰু বহুত চাফা, বহুত ভা
আশী শতাংশ মান মানুহ বহুত ভাল, হে তাৰে বিশ শতাংশ মান আছে আৰু অকণমান সে মনকেইটা চাগে বেয়াও কমেন
পৰিয়াবৰণৰ বহুত চিন্তা কৰে, বাহিৰা মানুহবিলাকে। চব নহয় যেনিবা, জাপানখন অ', বাৰু আমি যোৱা নাই যিহেতু নামানু। অ', কিন্তু মোবাইলতে যিখিনি দেখিছো আৰু সেইটো হ উ, আমাৰ অসমখনো এনেক ভাল হওঁক বুলি আশা থাকিল আৰু হয়। আৰু আমাৰ অসমৰ পূব ভাৰত এৰ পপু-পপুলেশ্যনটো বহুত বেছি ন', সেইটোৱে আৰু।
উম হয়নে কথাটো বাৰু
অ হ'ব নহ'লে
অ', দে হ'ব, দে।
উম
উম।